হেল্ল', '
অ', শুনি পাইছা?
অ', শুনি পাইছোঁ, কি খবৰ তোমাৰ?
অ', মোৰ ভালেই দিয়া, তোমাৰ কোৱা ভালে-ভালে আছা?
মই ভালে আছোঁ।
অ', পিছে, অ', মই ভাবি আছোঁ', অ', মানে মই ভাবি আছিলোঁ, অ', কিবা হেৰি পিছলে যদি মোৰ একো মানে বেলেগ জব নাপাওঁ তেতিয়া হ'লে ব্যৱসায়ত ধ্যান দিম কিন্তু আহ', ব্যৱসায়ত', এতিয়া কেনেকে কি কৰে মইতো একো নাজানোৱে, তুমি কিবা ব্যৱসায় কৰি আছিলা নো মোক অলপ মানে কবা নেকি কেনেকে কি কি কৰিব লাগে ব্যৱসায় এটা আৰম্ভ কৰিবলে?
তেনেকে ব্যৱসায়টো আৰম্ভ কৰিব লাগে, সেইটো বিচাৰি আছা আৰু কি কৰিব লাগে সেইটো',
আহ', -আহ',
এতিয়া আমাৰ অসমত ভাল ব্যৱসায় হ'ল ক্লাউড কিচেন, একদম কমত পইচাত কম বাজেটত হৈ যায় উ', ভাল প্ৰফিট ', আৰু ইয়াত? হেৰি কালিৰাতি, ক্লাউড কিচেনত পানী', কি হয়? এটো ভাইৰাছ', মেন্টেন নাই, নে কিবা মেন্টেনেচ আছে না কিবা লাইটৰ বিল দিব লাগে না ষ্টাফ', লাগে বেছিকে, একো লাগিব নালাগে। ক্লাউড কিচেনেকি জাষ্ট এটা চিম্পল এটা ৰুম এটা লোৱা', তাকে ভালকে কিচেন ছেটআপ এটা কৰা, এটা হেল্পাৰ ৰাখা আৰু এটা ষ্টাফ ৰাখি দিয়া, চেফ ৰান্ধন ঘৰ ইয়াত ৰাখি দিলে হ'ল ভালকে বিজনেচ কৰি থাকিলে হ'ল', তাৰপিছত এইটো, সেটো বায় ওয়ান এক্সট্ৰা', কোৱেছচন‌ নাই এৰা? ৰুম ৰেণ্ট টো কম থাকিব', এতিয়া তুমি দোকান ললে গলে ৰেষ্টুৰেণ্ট খুলিব গলে আজিকালি চাৰি লাখ পাঁচ লাখ যিক মানে বিচাৰে তুমি জানা আৰু হৈ থাকে। তুমি ক্লাব কিচন খুলিয় পাইলে ভাল ফাৰ ক্লাব কিচন, থাকে যেতিয়া দূৰ্গা পূজা হয় ফেষ্টিভেল হয় তেতিয়া বেছি সিতে গুৰুত্ব দিয়ে ন অনলাইনটো বেছি নিদিয়ে গুৰুত্ব সিহতেয়া তুমি নি্চ যেই চলালে ভাল। ভাল ইনক প্ৰচ আছে তাৰ তোমাৰ তাত পইচা নাই সেইটো বেলেগ সেইটো চৰকাৰে ফাডিং দি আছে অসম চৰকাৰো দিয়ে চেন্ট্ৰেল গভমেণ্ট চৰকাৰ দি আছে ত তুম এপ্লাই কৰিলে বিচাৰি বনাব লাগিব, লিখিব লাগিব য মই এনে বিজনেচ কৰিব বিচাৰি আছোঁ, মই এনেকৈ ক্লাওদ কিটচেন খুলিম মোৰ ঘৰত আৰু মেকসিমাম ইনভেষ্টমেন্ত ওৱান পইন ফাইভ ত হৈ যায় আৰু, কষ্ট কৰিলে ভাল ইনকম কৰিব পাৰিবা। চইগি জমটো দি থকা অৰ্ডাৰ, ভাল চেলাৰী ভাল ইনকাম পাবা, যোনটো চেলাৰী মাহত তেৰ সৌদ্ধ পোন্ধৰ হাজাৰ পাব, সবিলাক অনলাইন খানা তুমি মাহত নহয়, উইকলি পাবা পোন্ধৰ পৰা বিশ হাজাৰ খালি জমেটোৰ পৰা চুইগি থাকিব। যাত্ৰ থাকিব থাকিব ভ আজিকালি বিজনেচ মানুহে অফলাইন কৰা বন্ধও কৰি চব অনলাইন বিজনেছ চলি আছে আজিকালি যুগটো এনেকে চলিব
সেইটো হয় আজিকালি চবে অনলাইন কৰে। উম।
জমেত নিজৰ ৰেষ্টুৰেন্ট এটাও নাই সি কি কৰিছে ৰেষ্টুৰেণ্টত কেইটা হাইৰ কৰি দিছে। হয় ন ৰেষ্টুৰেণ্ট ক্লাউড কিটচন চব হাইৰ কৰি লৈছে, আজিকালি মানুহৰ বজাৰ যাবই নালাগে, ব্লিংক কিত অৰ্ডাৰ কৰি পুৰণ আহি যায় আজিকালি দোকান ব্যবসায়িকেইটা চব সল হৈ আছে ধ্বংস হৈ আছে। তাতে যাৰ মানুহে বাকী খোৱা মানুহে তাতে বাকী খায় ক্ৰেদিটত খায় সেইহতে দোকান দোৰৰ পৰা যোন তাত পইচা আছে। আজিকালি মলত চাবচোন বিশাল হৈ বিগ বজাৰ হৈ যায় য, চব খালি হৈ পৰি আছে, চব অনলাইন জমনা, কলি যুগ টো এনেক চলি আছে আৰু বিছনিজ টো কৰিলে মানে লাইফ ৰ কাৰণে চিকিওৰ, ফুল চিকিউৰ থাকে। মানে ইণ্ডিপেণ্ডেণ্ট।
অঁ বুজ পাইছোঁ।
তোমাৰ কি বাকী কি ভাবিছো কি বিজনেছ কৰিব ভাবি আচা?
একো নাজানোৱে মই ভাবিলো অ তুমি যিহেতু বৱসায় কৰা সেইকাৰণে তোমাৰ পৰা কিছুমান উপদেশ লৈ লওঁ যদি পিছলে মানে মইো ব্য়ৱসায় কৰিব লগা হয় এতিয়া মানে অ গমেন্ট ফালৰ পৰা মানে অ জব পোৱা বহুত টান হৈ গৈছে ন কাম পোৱা বহুত
আজিকালি চবত তান,
অ। উম।
আৰু বযৱসায় কৰিলেতো বহুত ভাল তোমাকে ক'লো। আজিকালি ল'ৰা ছোৱালী ব্যৱহায় কৰি আছে।
আহ অ
নহলে আজিকালি মানুহে পাৰফিউম ব্ৰেণ্ড বনাই আছে নিজকে নিজ আজিকালি ইণ্ডাষ্ট্ৰি মানে কাৰখানা এইবিলাক বনাব নালাগে ন মাৰ্কেটত এইবিলাক থাকে বনোৱা মানুহ স ত খালি তোমাৰ ব্ৰেণ্ডিং লেভেলিং কৰি দিলো। চেলছ, মাৰকেৰ্টিং, এডভাৰটাইজ সেইবিলাক তোমাৰ নিজে কৰিব লাগিব।
আৰু বিছ বিজনেছ যিমান ব্যয়ৱসায় আছে চ, ব্যৱসায় কঠিন এটা ব্যৱসায় ইমান সহ কোনো ব ব্যৱসায় নি কিবা এটা পাণ দোকান খুলিব যোৱা, তোমাৰ কাপোৰ দোকান খুলিব যোৱা, যি খুলিব যোৱা, স্তাৰ্তিং ত এক বছৰ মানটো পুৰা টানি খাবাই তাৰপিছত লাহে লাহে লাহে সেতেলমেণ্ট হৈ যাব। যে তুমি নাজানা সেইটো বিষয়ত, হয় নে নহয়? ক'ত কি পায় কত কেনেকে কি কৰিব লাগে।
উ একদম নাজানো। অ, আৰু তোমাৰ ব্যৱসায়টো কিহৰ হয়
মোৰ ব্যৱসায়তো কাপোৰো হয়
অঁ
মোৰ কাপোৰৰ ব্যৱসায় হয় এইবিলাক কাপোৰ আহে বিদেশৰ পৰা আমাৰ কাপোৰৰ ভাল প্ৰফিট থাকে কাপোৰ আৰু খানাত প্ৰফিট সেনেকুৱা ভাল ভাল ইনকাম খোৱা বস্তুটো কি এদিন দুদিনমান চলি যাব তিন দিনত খোৱা বস্তু চব কাপোৰ বস্তুটো কি দয়া নহয় খালি জোগাটো বেছি খাই সিহঁতে
অ অ
লষ্ট কিবা এটা থাকিব লষ্ট দেখাবই সিহঁতে মোৰ কাপোৰ তেনেকে যোৱা বছো উইন্টাৰ থানণ্ডাৰ কাপোৰ ফুল ষ্টক হৈ আছে এতিয়ালকে জাগা খাইিল মাল থব নোৱাৰো জগাই দোকানত ৰাখিব লাগাৰ কাপোৰ কো বিয়া নহয় হয় তেনেকে থাকিল তেনেকে থাকিল আৰু পোৱাৰ পাছত চাব লাগিলে আৰু গেলামাল দোকান খুলিলে তাতে তোমাৰ চব বস্তু এক্সায়ী ডে মানে মৃত্যু ডেটটো চাব লাগিব কেতিয়াববিল খোৱা বস্তু ৱ কৰি
অ -অ খোৱা বস্তুৰ আহ মানে খোৱা বস্তুৰ ব্যৱসায় আহ ব্যৱসায় হলে মানে সেইটো মানে অ যিমান জল্দি হয় সিমান জল্দি মানে বনোৱাৰ পিছত বিক্ৰী গলে ভাল হয় নহলে আকৌ সেইটোও এটা লচ হৈ যায়
সেইটোৱে কথা
উম কাপোৰৰটোত সেইটো সুবিধা আছে মানে কাপোৰতটো এবাৰ বনোৱা পিছত মানে সেইটো থাকেই ভালে কেইদিন
হয় ভালেই থাকে বিয়া নহয় ন
অ
আজিকালি মন্টযে ইউটিউব ব্লগ চল্গ বনাই বিজনে কৰিছে নাই দেখা আমাৰ অ আজি আমাৰ তাত ষ্টক আহ যে কাপোৰ ইনাগ্ৰামাইপ দেখায়
অ অঁ
তোমাৰ অডাৰ আহিছে আজিবনাই আছো ইনকাম কলাৰ পিছত ৰিম জিম চেনেল থাকে এয়া মানুহ খানাৰ বিগনেছ কৰিলে মানে গোটেই টো ভাল হ'ব লাগে ভাল হব লাগে ৱাও মাৰি
অ অ অ
যাত তাক সেবিলাক ভাল থাকিলে ভাৰাৰ ট্ৰে কোৱালিট এইবিলাগ চব ভাল পাব তাচ কমাৰ্চ অহো কৰ দহ বিশছ টকাৰ বেছি হওক আপু কাপোৰ লেডিছ কাপোৰ আছে। কণমানি হৈছে ডাঙৰ হৈছে ডাৰত কাপোৰ অনিবি বোলি কৈ কিন্তু ৰগ বেছিকে সেইটো অমি কম পানী এই কম দামি লৈ যাই সেই পইদাৰৰ ৰং গুচি গলে আমাৰ অপ্শন নাই দিয়ক আছে আও গেজবাচ কোৱা অনলাইনত চাবা যোৱা কিছু কমত চাবা জিকি যি কেনেকে মাৰিলা চব বেলেগ বেলেগ দোকানত বেলেগ বেলেগ হয় হয় নাই বাও কটপাই ওৱান কেথী আছে কতপাই হাড্ৰেড কি আছে থ্ৰী কিৰেশ কিবা ফৰ্শদেথ কীইছ প দহতেটো হয় পতেছ অপা অনা থ বজিছ এশ টকা দি আছে কোনোবা দুইশ দি আছে কোনোবা পাঁচশ দি আছে কোনোবা হাজাৰ দি আছে কোনোবা দহ হাজাৰত দি আছে। বস্তুটো এতাই হয় কোৱালিটি লেফটেনেণ্টচ গেম আৰু অথৰিটি এই চাৰিটা বস্তু খতি এইটো ভাল বিজনেচত কব নোৱাৰিবও আৰু দু ভাল
আকৌ নিজে ট্ৰাই কৰিব লাগ চাব লাগিব। তাৰ পাছত তুমি কামাৰ যেনে কব পাৰিবাটো বস্তু আছে কিবা ভালব পাৰিব। তুমি নিজে নিজৰ বস্তু ক বিশ্বাস ন কৰাই মানুহ চ
অহ সেইটো হয়।
হয় নে নহয়?
হয়-হয়।
বাকী আৰু বিজনেচ কিবা ভাবি চা ভবা ভাবি চাবা বিজনেচ কেতিয়া মন যায় চৰকাৰে দি আছে। চক দি আছে ফান্দি লৈ লিব
অহ। মই এইটো বিষয়ে অলপ চাব লাগিব নিজেও, কি কৰিলে ভাল হয়।
আৰু ছোৱালী প চাবচিডি চৰকাৰে ফটি পাৰ্চেণ্ট চাবচিডি। ত ৰেহাই কৰি দিওঁ ভাবা যদি তুমি এক লাখ পইছা ম জাগাত চল্লিশ হাজাৰ দিব নালাগে ষাঠি হাজাৰ টকাৰ জন ষাঠি হাজাৰ টকা দিলেই হব।
অহ, ভালেইচোন। ঠিক আছে দিয়া নহলে। অহ ব্যৱসায় কথা গম পাই মানে ভাল হল মই তোমাৰোকৰ ভালেখিনি কথা গম পালোগে ব্যৱসায় লৈ পানে পিছত মোৰো সহায় হ'ব। অহ, ঠিক আছে। তেতিয়া মই তোমাক পিছতকে আজৰি হৈ কল কৰিম মই এতিয়া অলপমান কাম আছে কৰি লওঁ।
ঠিক আছে হ'ব দিয়া। ত
উম- উম।